হেল্ল'
হেল্ল'
কি খবৰ?
আহ ভাল ভাল বহুত দিনৰ মূৰত দেখোন।
বহুত দিনৰ মূৰত বহুত দিনৰ মূৰত তাকে বোলো আমি একেলগতে কাম কাম কৰিছিলো তাকে আজি বহু দিনে হ'ল তাকে বোলো পাহৰি চাই নেকি বুলি ফোনটো কৰিলো।
তাকে ময়ো ভাবিলো আচৰিত হলো তুমি ফোন মাৰি দিলা
আজি হঠাৎ ফোন মাৰিছিলা বুলি ভাবিছা নেকি
অ ময়ো ভাবিলো তুমি চিনি পাইছ নে নাই পোৱা নে।
মই পাইছো পাইছো, মই নম্বৰটো ছেভ কৰি ৰাখিছো তোমাৰ। তাকে, মোৰ নাম্বাৰটো বা ছেভ আছে নে নাই মই তাকে কে, ভাবিছোঁ নাই চেভ নাথাকিলো নিজাববিয়াকে মাৰি চাওঁচোন, অ' তাকে কিজানি মনত আছেই সেই বুলি উদ্দেশ্য কৰি
হয় অ' অ' ভাল কৰিলা দেই
উম'
তোমাক, লগ নোপোৱা বহুত দিনেই হ'ল আৰু
বহু দিনে হ'ল বহু দিনে হ'ল, পিছে কি কৰি থকা হৈছে এতিয়া বৰ্তমান?
এতিয়া যে কাম এটাত কাম এটাত মানে সহযোগ কৰিছো আৰু জড়িত হৈ আছো, আহ
তোমাৰ পঢ়া-শুনা, ডিগ্ৰী কমপ্লিট হ'লনে!
হ'ল হ'ল।
তোমাক মই সেই তেতিয়াই লগ পাইছিলো ন তুমি কমপ্লিট পোৱা নাছিলে, এতিয়া কমপ্লিট হ'ল চাগে
হয় হয়' হ'ল হ'ল।
উম' উম'
তোমাৰ কিহত অৰ্নাচ আছিল, বোলে মই পাহৰি গৈছো?
অ' মোৰ একচুৱেলি অনাৰ্ছ নাছিলে, মই যেতিয়া কৰিছিলো তেতিয়া আমি যোনখন কলেজত পঢ়িছিলো, তাত নন মেজৰ হে ল'ব পৰা গৈছিল তেতিয়া। মই একচুৱেলি বিক্ৰমৰ ষ্টুডেন্ত হয় আৰু অ' মই আহ' য'ত মই দুখন কলেজৰ বুলি ক'লে এখন তিনিচুকীয়া, আন এখন কলেজৰ হয় আৰু সেই কলেজখনত একচুৱেলি মই পাইছিলো নামভৰ্তিকৰণ কৰিবৰ কাৰণে, কিন্তু ঘৰৰ পৰা যিহেতু যথেষ্টখিনি দূৰত্ব তালৈকে, সেই উদ্দেশ্য কৰিয়ে ঘৰত ক'লে যে, তালৈকে গৈ থকাটো দূৰো হৈছে তালৈকে, তাত যদি থকা মেলা ভাড়া ৰুমত যেতিয়া থাকো ভাড়া ৰুমত থাকিলোও সেই যিটো খৰচ হ'ব, তুমি ইয়াত প্ৰাইভেট কলেজত পঢ়িলো সেই একেটা খৰচ হ'ব। গতিকে সেই উদ্দেশ্যে কৰি, এই ওচৰৰ কলেজ এখনতে নামভৰ্তিকণ কৰি দিয়া হ'ল। আৰু ইয়াতে মই ডিগ্ৰীটো কৰিলো, একচুৱেলি ইয়াৰ আগতে মই পলিটেকনিক কৰিবলৈ চান্স পাইছিলো ত' পলিটেকনিক কৰিবলৈ লৈছিলো কিন্তু বডিটোয়ে অকণমান, মোৰ সকলো পাছচাভিচটো অকণমান পিছত প্ৰবলেম হ'ল সেই বাবে তাৰ পৰা এৰি মেলি বিক্ৰমত নাম লগাই লোৱা হ'ল, কিন্তু বিক্ৰমটো তেতিয়া আমি প্ৰথম প্ৰথম অৱস্থাই ইয়াত পাইছিলো, এইখন কলেজত ইয়াত অ' আৰ্টচটো হে আছিলে, ত' ইয়াত বিক্ৰমটো লওতে মানে অন্য এখন কলেজৰ নামৰ আন্দাৰতহে আছিলে। ত' সেই উদ্দেশ্যকৈ ইয়াত বিক্ৰমটো ললো লওতে, ইয়াত মেজৰ বস্তটো নাছিলে, ত ইয়াত নন মে জৰ হে ল'ব পৰা গৈছিল, তেতিয়া নন মেজ আছিল এম এ তেতিয়া মেজৰ কোনো বাধ্যতামূল নাছিল। এতিয়াতটো বাধ্যতামূলক হ'ল, ত' সেই তেনেকে মই অহ' বিক্ৰম টো কৰিলো। আৰু এতিয়াতো, সকলো ল'ব ই লাগিব মেজৰ এতিয়া বাধ্যয়তামূলক হ'ল। নহয় জানো? এতিয়া বাধ্যতামূলক হ'ল, আৰু এতিয়া সাতটা ছাবজেক্ট আঠটা চছেম তেনেকুৱা হ'ল। ত' আগতে তেনেকুৱা নাছিলে, আগতে ছটাই চেমিষ্টাৰ আছিলে আৰু তাত পাঁচটা ল'ব পাৰে, এ তিনি বছৰ হয় আৰু ল'ব পাৰিছিলে, আৰু চাৰিটা মূল চাবজেক্ট হিচাপে ধৰা হৈছিলে। ত' ঠিক তেনেকুৱা হৈছিলে। এতিয়া চাৰি বছৰ নতুন শিক্ষাৰ, যি এন ই ভি টি নতুন শিক্ষা নীতি মতে এতিয়া চাৰি বছৰ কৰিব লাগিব, আঠটা ষ্টেম পঢ়িব লাগিব্
উম উম' তাকে তুমি ভাল হৈছে বুলি ভাবানে চাৰি বছৰ হোৱাৰ কাৰণে ডিগ্ৰীটো?
ভাল হৈছে কিছুমানে কৈ অলপ উন্নত শিক্ষা মানদণ্ড হয় বুলি কৈছে, ইয়াৰ আগতেও মই নতুন শিক্ষা এটিয়াপাই যি অনুষ্ঠান হৈছে মই অনুষ্ঠানলৈ গৈছো, দুহেজাৰ বাইশ বৰ্ষত অ বাইশ বৰ্ষ গৈছিলো তিনচুকীয়া এটা স্থানত আহ এটা অনুষ্ঠান হৈছিল যে এই নতুন শিক্ষা নীতিৰ ওপৰত। তেতিয়া সেই অনুষ্ঠানত গ যাওঁতে তেতিয়া কৈছিল তেওঁলোকে যে অ যিসকলে মানে ধৰ মই ফাছ চেমিষ্টাৰ পঢ়িছো মই বিকমৰ এজন ষ্টুডেণ্ট মই একাউন্ট মই বিকমত মই মেজৰ লৈছো কিন্তু মোৰ চাইন্ঞ্চ পঢ়িবলৈ মন আছে। ছায়েন্স সমান্তৰাল ছায়েন্সত লোৱা মই ধৰ বায়লজি বিভাগত বা কেমেষ্ট্ৰি বিভাগৰ মোৰ ধৰ ডিগ্ৰী ল'বলৈ মন আছে। মই লৈ চাৰ্টিফিকেট তাৰ পৰা এখন কেট কৰিব পাৰিলো পাৰি বুলি কৈছিল তেতিয়া যদি তেনেকুৱাই হয় বা এজনে যদি কমাৰ্চৰ এটা চাবজেক্ট ধৰ একাউতিং ত এ মেজৰ লৈ লৈ যদি চাৰ্টিফিকেট খন যদি লব পাৰে তেতিয়াহলে একো বেয়া কথা নহয় বুলি মই ভাবো টো আজি তুমি মন কৰিবা বহুত ল'ৰা ছোৱালীয়ে এই ক্ষেত্ৰতে কৈছো ডিগ্ৰী খোৱাৰ ক্ষেত্ৰত যিহেতু কথা খিনি ওলাইছে যেতিয়া ত' বহুত ল'ৰা ছোৱালীয়ে হায়াৰ ছেকেণ্ডৰীলৈকে কৰি নাৰছিং লেবৰেটৰী আই টি আই পলিটেকনিক এনেকুৱা বিলাকত যায় কিন্তু ডিগ্ৰী ভেলো নাই বুলি ভাবে। কিন্তু একচুৱেলি তেনেকুৱা কথাও নহয় মই মই কাকো ইগনৰ কৰা নাই আজিলৈকে বা কাকো অ তেনেকুৱা ধৰণৰ কথা নেগলেক্ট কৰা নাই। যে আইটি এই হওক লেব তেৰি হওক জিকি হওক তুমি যদি আজি ভালকে নপঢ়া একেই গতি হ'ব আজ যি মোৰ লগত বহুত ল'ৰা ছোৱালী এনেকুৱা ধৰণৰ মোৰ বন্ধু বান্ধৱী আছে তেওঁলোক আই টি আই কৰিছে লেবতেৰী কৰিছে নাৰ্ছিং কৰিছে কিন্তু ঘৰতে এতিয়া বৰ্তমান পৰি আছে। কিন্তু ইয়াৰ অৰ্থ হৈছে আজি ল'ৰা ছোৱালী বিলাকে ভালকে যদি নপহে নহয় ভাল পাচেনটি নেপায় তেতিয়াহলে সেই তাৰ কৰ্ম দক্ষতা পোৱা নাযায়। একচুৱেলি কাৰণ সেইটোয়ে হৈছে। আৰু এটা সময়ত আই টি আই কৰিও চাকৰি বা পোৱা গৈছিলে তেতিয়া কাৰণ সেই সময়খিনিত চাকৰি অভাৱ আছিলে অভাৱ মানে বহুতে আছিল বুলি ক'ব লাগিব এতিয়া বৰ্তমান সময়ত বহুত লৰা হৈ গ'ল বহুত ল'ৰা ছোৱালীয়ে যায় সেইকাৰণে কমি গল সেই কামটো যিকোনো কামত তাৰ যদি অভাৱ হৈয়ে পৰে জনসংখ্য তেতিয়া তাতনো ক' পৰা দিব নহয় জানো? ঠিক তেনেকুৱা হৈছে এতিয়া নাৰ্ছিং লেবতেৰীৰ ক্ষেত্ৰতোই হে একেই হৈছে এটা সময়ত নাৰছিং লেৱতেৰি এ তেতিয়া মানে মানুহৰ কামৰ কাৰণে বহুত লাগিছিল আৰু প্ৰয়োজন হৈছিল কাৰণে তেওঁলোকে পাইছিলো আৰু বহুতে পঢ়িব গৈছিলে কিন্তু এতিয়াও ডাইৰেক্ট ল'ৰা ছোৱালী বিলাকে গৈ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি নাৰ্ছিং লেবতেৰীতে এডমিশ্যন কৰেগে। ত নামভৰ্তি কন কৰে সেই নামভৰ্তি কৰাৰ পিছত এতিয়া পাছ কৰি মেল তেওঁ ক'ত কাম কৰিম ক'ত কাম নকৰিম ধেই ভ্ৰানঠিত হৈ পৰে উম ত সেইবাবে মই ভাবো অকণমান বেলেগতকৈ বেলেগে হ'ব লাগে বুলিহে ভাবো মানে একেটা দিশ অকলে যাব নালাগে মই ইয়াৰ পূৰ্বতও মোক ঘৰৰ পৰা আৰ্টছত পঢ়িবলৈ কৈছিলে। কিন্তু মই আৰ্টছ ত নপঢ়িলো মই আৰ্টছত নামো নামভৰ্তিৰ কাৰণে মই সুবিধাও পাইছিলো কিন্তু নপঢ়া কাৰণটো আছিল কি আমাৰ অ অসমীয়া ল'ৰা ছোৱালী বিলাকে বেছি ভাগে আৰ্টছত পঢ়িবলে যায় চাইন্সটো যায় ৰিজন কিন্তু আচল বেছিকে পঢ়িব যায় কমাৰ্চ বিভাগটোত খুব কম মানুহে যায়। ত' সেই বাবে ভাবো অলপমান নিজকে বেলেগতকৈ বেলেগ হ'বলে মন গ'ল সেই উদ্দেশ্যক লৈ মই কমাৰ্চত নামভৰ্তি টি কৰণ কৰিছিলোঁ। তুমি চাগে বি এট নহয় জানো? তুমি অ অ বি এ তুমি অ তুমি কিহত মেজৰ লৈছিলা
মই আছামিছত
অ আছামিচত খুব সুন্দৰ অসমীয়া বিভাগটো আৰু অ খুব ভালদৰে পঢ়িব লাগে মই সেইটো কথা ভাবোঁ আৰু ডিগ্ৰী এটা কথা বহুতে ভেলুলেছ বুলি ভাবিলে মই এই কৈছো আজি যদি তুমি এ পি এছি ইউ পি এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ পৰিক্ষাবোৰ দিম বুলি ভাবি ছা তেতিয়া হলে তুমি ডিগ্ৰী নকৰিলে নোখোৱাক ত' এইবিলাক কথাও আহি পৰে কিছুমান পৰীক্ষাৰ ক্ষেত্ৰত তুমি ডিগ্ৰী নকৰিলে সেইবোৰ নোপোৱা
নোপোৱা অ
অ মই সকলো বিষয়তে প্ৰাধান্য দিওঁ আই টি‌ আই দিছো লেবৰেটৰ দিছো নাৰছিং দিছো পলিটেক দিছো সকলোৱে লাগে কিন্তু যিকোনো এটা বিভাগত যোন যোৱা সেইটো ভালদৰে কৰিব লাগে কামটো একচুৱেলি ত এইটো কথা আৰু এটা
মই যেতিয়া অসমীয়া বিভাগত ললো আৰু সকলোৱে কয় যে আছামিছ টান টান টান নোৱাৰিবি নোৱাৰিবি তই পাৰিবি জানো সেনেকুৱা তেনেকুৱা বোলা বস্তু নাথাকে তেনেকুৱা একো নাথাকে বাচ এইটোৱে থাকে যে তুমি নিজে পঢ়িব লাগিব পঢ়িব লাগিব বাচ পঢ়াৰ লগতে কথা তুমি পঢ়ি গ'লে চব জানি যাবা যদি তুমি নপঢ়া বস্তুটো টানেই পাবা টানেই প্ৰতিটো চাবজেগে তেনেকুৱাই তুমি পঢ়িলেহে পাৰিবা অ কোনো ইজি বুলি নহয়
এতিয়া আমি ইংৰাজী বিষয়টো ইংৰাজী বিষয়টো বহুত টান টান বুলি কৈ থাকো নহয় জানো ত' ইংৰাজী বিষয় বিষয়টো কিয় টান আৰু অসমীয়া বা হিন্দী বা এনেকুৱা ধৰণৰ ভাষা বৃত্তিবোৰ কিয় আমাৰ কাৰণে সহজ হৈ পৰে কাৰণ আমি সেই বস্তু বস্তু খিনি আমি চৰ্চা কৰি থাকো আমি মুখে মুখে কৰি থাকো সেইবাবে আমাৰ কাৰণে ইজি হৈ পৰে আমাৰ যি এতিয়া যি ইংৰাজী ভাষাটো ইংৰাজী ভাষাটো আমি কব গ'লে সৰুৰ পৰা আমি পাই আহো এ ফ'ৰ আপেল বি ফ'ৰ বল এনেকে সৰু পৰাই আমি এতিয়া ডিগ্ৰী লেভেলকে পাই আহিছো সেই একে খিনি প্ৰক্ৰিয়া একেখিনি শব্দকে পুনৰাবৃত্তি হৈ আহি আছে কিন্তু তথাপিও নোৱাৰো কাৰণ আমি সেই বস্তুবোৰ চৰ্চা নকৰোঁ আমি পঢ়ো আমি লগৰ বন্ধু বৰ্গৰ সৈতে আমি নকওঁ
আমাৰ অসমীয়া মানুহ বোৰে সেই অসমীয়া মানে সেই বিষয় বিষয়টোতেই তেওঁলোকে মানে পঢ়িব নিবিচাৰে গম পাইছা বিষয়টো মই এতিয়া ডিগ্ৰী পঢ়ি থাকোতে গম পাইছো নহয় তেওঁলোকে অসমীয়া ছাবজেক্টটো ল'বই নিবিচাৰে
ল'বই নিবিচাৰে হয় হয় এতিয়া তুমি অকল ডিগ্ৰী ডিগ্ৰী মই ডিগ্ৰী বুলিয়ে নকওঁ মই আৰু এটা ক্ষেত্ৰত কব বিচাৰোঁ দেই আজি স্কুল কলেজ বিলাকতো মই দেখিছো মানে বেছিভাগ ইংলিচ মিডিয়াম হৈছে ইংৰাজী বিভাগ অ ইংৰাজী মাধ্যমত হৈ পৰিছে কিন্তু এইবোৰ অসমীয়াত অসমীয়াত মানে পঢ়াব নিবিচাৰে লৰা ছোৱালীবোৰ এইটোও হ'ব নালাগে একচুৱেলি অ মই সেইটো অসমীয়া প্ৰাধান্য নিদিয়াতো মানে সেইটো এটা বেয়া লাগে আৰু কেতিয়াবা ত' সেইটোও হ'ব লাগে যে আমাৰ অসমীয়া বিভাগতে হ'ব লাগে ইংলিছতটো থাকিব লাগে নাথাকিব নহয় ইংলিছো থাকিবই লাগিব ত' সেইটো কথাও ভাবো আৰু এটা কথা মই এইখিনিতে ক'ব লাগে যে যিটো পঢ়া শুনাৰ ক্ষেত্ৰৰ কথা ওলাইছে নহয় জানো এই যে আমি স্কুলত আমি সৰু পৰা দেখি আহিছো সৰু সৰু ল'ৰা ছোৱালীক সাত আঠখনতো কিতাপ দিয়ে আজি ন মই নকৌৱে সেইটো বস্তুটো বহুত বুজা হৈ পৰিছে তাৰ উপৰিও এই যে অ কোনে আনে অমিতা অমিনাই আনে আম এনেকোৱা ধৰণৰ যে যিখিনি পঢ়াই আছে মই বেয়া বুলি কোৱা নাই কিন্তু সেইখিনি শিকি কালে মই ভাবো আমাৰ ল'ৰা ছোৱালীবোৰ জীৱনত তেনেকোৱা ধৰণৰ উন্নতি সাধন কৰিব নোৱাৰে মই কিছুমান ভিডিঅ' মই বাহিৰত দেখি থাকো চচিয়েল মিডিয়া মই মই নিৰীক্ষণ কৰি থাকো মানে ত কিছুমান দে খিছো বিভিন্ন দেশত দেখিছো সৰু পৰাই তেওঁলোকক টেকন'লজী জ্ঞান মেচিনৰ ওপৰত শিকাই কিছুমান বস্তু ডাইৰেক হাত তৰ বিদ্যা শিকায়, আনি তুমি মই যি দুৰ্গা পূজাত সৰু লৰা ছোৱালী বিলাকক আমি বা নিজেও কেতিয়াবা কিনো বেলুনৰ পৰা আদি কৰি গাড়ী মটৰ যিখিনি যে যন্ত্ৰ পাতি কিনিও সৰু সৰু পুতলা এইবোৰ বাহিৰৰ দেশৰ স্কুলত ডাইৰেক্টলি শিকায় পোনপটীয়াকৈ শিকায় অ তেওঁলোকে বনাবলৈ শিকায় তেওঁলোকৰ লৱা' ছোৱালী আগ নাবাঢ়ি কোন বোৰ ল'ৰা ছোৱালী আগবাঢ়িব তুমি কোৱাচোন
হয় হয় আমাৰ অসমখন সেইবোৰ ক্ষেত্ৰত বহুত পিছ পৰি আছে
সেইকাৰণে ভাবো ভাৰতবৰ্ষৰ শিক্ষানতি শিক্ষানীতি বা অসমত শিক্ষানীতি সলনি হৈছে সেই সলনি হওঁতে এইবোৰ বস্তু মতে অলপ যোগ হ'ব লাগিছে যিখিনি বস্তু আমাক নালাগে যা ভৱিষ্যতে আমাৰ সেইখিনি বস্তুৰ পৰা আমাৰ লাভ নহয় সেই বস্তুখিনিহে অতৰাব লাগিছিল মোৰ মতে মোৰ উদ্দেশ্য গৈ কৈছিল
হয় আমাক পঢ়াও লাগে হয় আমি গম পাইছো কিন্তু ল'ৰা ছোৱালীয়ে যিটো বিচাৰে তেওঁ যিটো কাম মানে কৰি ভাল পায় সেই কামটোত বেছি গুৰুত্ব দিব লাগে মই ভাবো ধৰা কোনোবাই ধৰা ক্ৰিকেট খেলি ভাল পায় ফুটবল খেলি ভাল পায় হয়নে ঠিক তেনেকোৱা হলে আৰু ছবি আঁকি ভাল পায় কিছুমানে কুকিং লাইনত ধৰা খানা বনাই ভাল পায়। তেনেকোৱা ধৰণৰ তেওঁলোকে সৰুৰ পৰা মানে এটা এটা কামত যুক্তি যুক্তি গ্ৰহণ কৰে। হয় নহয়?
যিটো বিষয় তেওঁলোকে শিকিব বিচাৰে ইণ্টাৰেষ্টেড তেওঁলোকে মানে ভাল পায় সেই বিষয়টোৰ ওপৰতে ভালকৈ প্ৰাধান্য দিব লাগে বুলি মই ভাবো। আৰু এতিয়া আমি যি বাহিৰৰ কোম্পানী চিপছৰ কোম্পানীৰ কথা শুনি আছো ধৰ বিভিন্ন ইলেক্ট্ৰনিকৰ কথা শুনিছো লেপটপ এটা কেনেকে বনাব লাগে মই এনেই উদাহৰণটো ধৰি দিছো এই বস্তুখিনি যদি বস্তু বা যি টেকনিকেল জ্ঞান বা এ আই আজি দিনত আহিছে এই বস্তুখিনি যদি সৰুৰ পৰাই যদি শি কোৱা হয়, মই ভাবো ভৱিষ্যতে বহুত খিনি আমাৰ উজ্জ্বল হব।
উম হয় হয়।
আৰু এটা কথা এইখিনিতে কও যেন লাগিলে পঢ়া শুনাৰ ক্ষেত্ৰত কথাটো আহো দে আজিৰ দিনত বেছিভাগ স্কুলতে হওক বা ঘৰৰ মা দেউতাকে মই দেখো মোবাইল চোৱাটো বেয়া বুলি কয়। মই মোৰ উদ্দেশ্য মই বেয়া বুলি নকওঁ, মই এইটো কাৰণে নকওঁ কাৰণ প্ৰত্যেকটো বস্তুৱে ইলিটি শিলিটি এটা ভাল গুণ এটা বেয়া গুণ থাকে, তুমি যিকোনো লক্ষ্য কৰিব পাৰিবা। আনকি উদাহৰণস্বৰূপে তুমি চাবলে গলে আমি সাধাৰণতে ঘৰত জ্বলি থকা কাৰেন্টৰ বালবটো এডাল নিগেটিভ